অ'।
ভালনে খবৰ-খাতি?
ভাল ভাল, তোমাৰ?
অ' ই ভালেই দিয়া, আছো দিয়া। এইয়া ভাত কি দি খালা? হেল্ল'
হেল্ল'
হয়।
দালি আৰু ঢে, অ' দালি আৰু ঢেকীয়া তাতে তাৰ পিছত কঁঠাল গুটি আৰু এনেকে মাছ দি পেলাই বনালে
অ' ভাল ভাল
অ' টেঙাও অলপমান দিলে
হয়।
যে, গৰম বেছি হোৱাৰ কাৰণে এনেকে দিলে কৰিলে
অ'এই ঠিকে আছে, গৰমত আৰু কিনো খাবা আৰু হয়, মই তোমাৰ বিশেষ এক একো নাই, তোমাৰ মা আমাৰ ঘৰৰে মানে তোমাৰ এ কৈছিলে ন মাজতে চ মাটি চাৰি বিঘা আছে তাতে তোমাৰ তিঁয়হ খেতি কৰো যে আহ কত তোমাৰ তাৰ পৰা আজি আনিলোগে দহ কেজি তিয়হ মানে মই আজি নিজে ছিগি আনিছো মানে তোমাৰ এইকদিন ছিগা চিগিব নাছিলো যে বৰষুণত কাৰণে আজি গ'লো- দহ এক কেজি পোন্ধৰ কেজিমান হ'ব পালোঁ পাই পেলাই এতিয়া সেয়া তিঁয়হ চাটনি কৰিলোঁ তোমাৰ বা তিয়হ খিনি আমি বেছি আছিলো মানে ঘৰ ওচৰ মানুহ বিলাকে কিনি কিনি লৈ যায়
অ ঠিকে আছে দিয়া
সয়াত তিঁয়হ চাটনি কৰিলোঁ তোমাৰ আলু পিটিকা দালি বনালোঁ তাৰপিছত তোমাৰ পোৰা গৰৈ মাছ পুৰিলোঁ পুৰি পেলাই তোমাৰ গৰৈ মাছৰ পুৰা খালোঁ- সেয়াকে আজি খালো দিয়াত সিঁচে মই পুখুৰীৰে মানে আমাৰ পুখুৰী আ যোৱাে পৰহি দিনাখন সিঁচিছিলে যে তাৰ পৰা মানে মাছ ধৰিছিলে গৰৈ মাছ পাইছিলে মায়ে মানে অলপ জীঅন দি থৈ দিছিলে তাৰ পৰাই আজি মানে মই ক'লো দুজনী পুৰিবলৈৰ কাৰণে বহুত দিন পোৱা নাই যে মাছ কটা আকৌ কি জানা বৰ ডাঙৰ ডাঙৰ দেই মানে এইবিলাক তোমাৰ মানে ঘৰুৱা মাছ ন বহুত ডাঙৰ ডাঙৰ আজিকালি মানে তেনেকুৱা মাছ পোৱাই নোজানো চব সৰু সৰু মাছতে বহুত ধুনীয়া মাছ খাই ইমান ভাল লাগিছে
এইটো ঘৰৰ হেৰি যে লোকেল মসু যে একো সাৰ বৰ নিদিয়া আজিকালি চব টংকত পোহে কিবা কিবি কৰাই চাবাচোন- এইটো কিন্তু তেকে খোৱা নহয় কাৰণে এনেকুৱা পনিয়া
তোমাৰ তোমাৰ কাম কাম চাম কেনেকুৱা চলি আছে
মোৰ কাম ভালে চলি আছে দিয়া পৰীক্ষা চৰীক্ষা চলি আছে এতিয়া আকৌ কিবা কিবি কাম কৰিম, কম্পিউটাৰ কৰিম
হয় হয় হয় নাই ঠিকে আছে আজিকালি ঘৰত বহি থাকি লাভ নাই নহয় কি কিবা নহয় কিবা এটা কৰি থাকি থাকিলে মানে ভাল আৱ নিজৰ খৰচাটো ওলাই থাকিলেও চোন বহুত
অ এই নিজৰ খৰচা মানে কি এতিয়া খৰচা ওলাই থকা নাই তেনেকে
হয়
মই যেতিয়া কৰিম মানে এতিয়া খৰচা ওলাবলে মানে অলপ খৰচা কৰিবও লাগিব দিয়াচোন।
হয় হয় নাই আজিকালি তোমাৰ আজিকালি তোমাৰ এনেকুৱা মানে আজিকালি বহুত তোমাৰ পইচা পোৱা মানে তোমাৰ এ হেৰি কৰা মানে বহুত তোমাৰ হেৰি আছে ইনকাম হেৰি আছে। তোমাৰ আজিকালি তুমি অলপ মাথাটো যদি খতোৱা তুমি বহুত কাম পাবা তুমি।
অ মাহেকে মানে বেলেগ একো নাই এতিয়া পঢ়ি আছোঁ ন চব ধুনীয়াকে কৰিব নোৱাৰিম নহয়। অ অ হেৰি নহয় কলেজ চলেজ এনেকে খতি কৰিব নোৱাৰিম মোৰ মেজৰ আছে। মানে অ নহবা সেইফালে ফেইল মাৰিলে আকৌ ইফালেও বহুত দিগদাৰ হ'ব সেইকানে মানে যিখিনি পাৰোঁ কৰিছোঁ এতিয়া কেক এটা বনাবলে হ'লে বস্তুখিনি কিনিব লাগিব সেইখিনি পইচাটো গোটাব লাগিব ন
নাই হয় হয়
কেক বোলে মই বোলে কেক বনোৱা মানে কেক বেছো তেতিয়াহ'লে পইচা অলপ গোটাই বোলে ময়দা ক্ৰীম চিৰিম বিলাক টো কিনিব লাগিব মিক্সি কিনিব লাগিব।
হয় হয়
আৰু এইবিলাক বস্তু কিছু কিনিব লাগিব তেতিয়াহে মানে অলপ হেৰি হ'ব দিয়াচোন। নহ'লে ঘপকে ক'ত তুমি ইমান লগতে কৈ কাম এটা কৰিব পাৰিবা নু
হয় হে হয় হে সেইয়াইতো এতিয়া কওকচোন
আকৌ ভাবিছিলো এইবোলো এ আজিকালি যে বস্তুবিলাক যে অলপমান গুঠা গুঠি পেলাই যে বেচে যে ফ ফুল চুল যে
হয় হয় হয়
সেইবিলাক বেছি কৰিম বুলি ভাবিলো সেয়া ঊলৰ দামো বহুত চোন।
এই নাই সেইবোৰ আপুনি কৰি মানে আপোনাৰ এতিয়া আমাৰ ইয়াত আমাৰ নিচিনা গাওঁ জেগাত মানে সেইবোৰৰ মানে আপোনাৰ মূল্যটো ইমান নাই আপোনাৰ বাহিৰতে আপুনি যাব লাগিব এইবোৰ মানে এতিয়া আনিলে আপোনাৰ এনেই আপোনাৰ মানে পইচা কিতাপ
অ অ এ নাই অথলে নহয় মানে হেৰি অনলাইনৰ যিবিলাক যে ফ ফটো দি দে এনেকে বেছে ন' ইমান টকা এনেকে দিয়ে ভিডিঅ বনাই মানে বেছে আজিকালি মানে অলপ কৰো বুলি ক'লে বহুত কৰিব পৰা যায়।
নিশ্চয় নিশ্চয় পাৰি পাৰি। তাকেই, এতিয়া মানে হয় মই পথাৰত গৈছিলো। পথাৰৰ পৰা গৰু আহ গৰু-ছাগলীহাল আনিলো, আনি পেলাই তোমাৰ এতিয়া কি কৰিলো এ জাক দিলো, দি পেলাই অলপ মানে ম'হ ন' এতিয়া, বৰষুণ দিছে যে তামাম ম'হ। অ' এতিয়া ম'হক এতিয়া কি ম'হৰ আজিকালি আও, এতিয়া পাইছানে নাই নগাঁৱত যে তোমাৰ কিমান মানুহ তোমাৰ এ আ ম'হৰ কামোৰত আপ তোমাৰ আ মৃত্যু মুখত পৰিছে পাইছানে বাতৰিটো?
নাই নহয়, গম পোৱা নাই মানে
চাবাচোন বাতৰি কাকতবোৰত চাবাচোন এবাৰ
বাতৰি কাকত নাই নহয়, এনেই মোবাইলতহে চাওঁ। তাতে এইকেইদিন মোৰ মোবাইলটো মানে ৰিচাৰ্জো নাছিলে
বাতৰি কাকত বোৰত চাবা। মানে হয় হয়, তাকে এতিয়া মানে এ এয়া ম'হৰ যিটো মানে বৃদ্ধি হৈছে, ম'হৰ সংখ্যাটো ভয়ে লাগা হৈছে।
নাই নাই, মও বুলি নহয় ব এ এইবিলাক বেয়া, পোক-চোকে কামোৰে ন' ভাল নহয় এইবিলাক অকমান অলপ চাফ-চিকুণকে থাকিব লাগে হয়
সেইয়াই আও, মানুহে মানুহে এতিয়া মানে কি হয় সজাগতা টোতোন নিজে নিজে মানে কেনেকে কি কৰিলে সাৱধানে থাকিব পাৰি, এইখিনি মানুহে তো নিজে নিজে কৰিব লাগিব হয়
সাৱধানতা মানে কি আজিকালি চাবাচোন নদী নদীবিলাকৰ ওচৰত ঘৰ বনাই ঘৰ বানাই, এ নগাঁও নগাঁওত চাবাচোন কলং খন কিমান লেতেৰা কলংখনৰ ওচৰতে ঘৰ, ঘৰ বিলাক বনাই। তাতে গা-পা ধোৱা মানে লেট্ৰিন বিলাক সংযোগ কৰি দিয়ে ডাইৰেক্ট পানী বিলাক তাতে পৰণে। অ' পানীতোক প্ৰদূষণ মানে তুমি চাবই নালাগে এনেকুৱা মানে নদী নহয় এ খন জানো এটা শাল মানে এনেকুৱা নিচিনা হৈ আছে।
হয়-হয়। অ' তোমালোকৰ হয়-হয়-হয়।
তাৰপিছত সেইটো কাৰণে মানে হেৰি হয়, ম'হটো বেছি হ'বই দিয়াচোন, গেলা-পচাতো ম'হ হয়।
হয়-হয়।
জানো মহ হয়।
হয়।
বাকী
এতিয়া যে মই মাজতে এ মাজতে পাইছিলো তোমালোকৰ ঘৰৰ কাষ তে নেকি ইয়াতে এটা যে তোমাৰ কি তোমাৰ এটা উদ্যোগ এটা আছে স্থাপন কৰা হৈছে, তাত যিমান লেতেৰা মল মূত্ৰ আছে চব বোলে কলঙতে পেলাই হয় নে বাতৰিত পাইছিলো মানে।
অ-অ এ চব পন তেনেকাই কৰে দিয়াচোন আমাৰ ইয়া বুলি নহয় যে,
নহয় বেলেগত মানে অকমান তেওঁ অহ হয়-হয় এনে তোমালোকৰ ঘৰ কাষত সেইটো হয়নে? অ' এয়া কি মানুহবোৰে ৰাইজে গাঁৱৰ ৰাইজে একো অহ কোৱা নাই নেকি?
এ গাঁৱৰে যে কি কব তাতে যদি কাম কৰিব পাই আছে আৰু বাকী বিলাকত আৰু কি আৰু। এফালে কাম কৰিছে এইফালে গৈ আছে। তেওঁ তেনেকুৱা নিচিনা অ' কৰ্ম সংস্থাপন মানে চবৰে ঘৰতো আজিকলি পঢ়াশুনা হয় দিয়াচোন। পঢ়শুনা ল'ৰা ছোৱালীবোৰে মানে কাম কৰা কাম মানে পাইছে সেনেকুৱা নিচিনা।
অ-অ কিমান বেতন কেনেকুৱা ভাল দিয়ে নে তাত?
অ' আমাৰ ওচৰৰ খিনি লাভ হয় দিয়াচোন বেলেগৰ এতিয়া আমাৰ ওচৰত খোজ খোজাঢ়ি পেলাই ৰাতিপুৱা সোনকালে গ'লেই হয়। পাঁচটা বাজি চুট এ মানে দিন দীঘল ছটা বাজাত ছুটি দিয়ে। ৰাতিপুৱা আঠটা বজাৰ পৰা কামৰ ছটা বজাত ছুটি দিয়ে।
হয়।
ঠিকে আছে। ওচৰতে দহ হেজাৰ এটা দিয়ে। দহ হেজাৰ মানে তুমি যদি ক্ষতি কৰা তুমি থাকিব লাগিব কিমান কিমান ঘণ্টা থাকি কাম কৰিব লাগিব। তেতিয়াহে হ'ব বেলেগ
হয়-হয়-হয়।
কিন্তু কষ্ট আছে বহুত মানে তুমি এনিটাইম থিয় হৈ থাকিব মানে নোৱাৰিবা। লা বস্তুবিলাক খামৰা কামৰা
মানে খাৰ মানে দৌৰি ফুৰিব লাগে আও।
অঁ দৌৰি ফুৰিব লাগে তুমি যেতিয়া মানে তুমি পাৰা হৈ যাক লাইক লাগ লগাই মানে তোমাক সেনেকুৱাকে। তুমি নহ'লে এনেই দৌৰি ফুৰিব লাগিব। তুমি যেতিয়া। পাৰ হৈ যাবা বস্তুবিলাক বোলে মেচিন চেচিন চলাব পাৰা হৈ যাবা। তেতিয়া সেই তোমাৰ বহা বহি বহাই বহাই কাম কৰে মানে
অ, হয় হয়, মানে প্ৰথম সোমাই পেলাই পেলে অলপ কষ্ট
অ, কষ্ট হয় অ, কষ্ট হয়। তুমি এমাহ মান কাম মানে কষ্ট হব লাগিব তাৰ পিছতে ভাল হয় আৰু।
হয় হয়, চাহ তাহ খালা?
চাহ মই মানে নাখাওঁ এতিয়া, এ কঁঠাল অলপ খালোঁ।
হয়, ঘৰৰে নে?
অ, ঘৰৰে কঁঠাল। ৰাতিপুৱা মায়ে কৈছে খা বুলি মই ৰাত- ৰাতিপুৱা মানে খাবই নোৱাৰিলো, আমুৱাই গৈ গ'ল। এতিয়া শুই উঠিয়ে- খাই লৈছোঁ, মানে- নহ'লে এনে এনে বেয়া হৈ যাব ন, নাপাওঁৱেই খাবলৈ এতিয়া।
হয় হয়।
যত বেছি নাই খোৱা দুখুট মান খালোঁ। ত খোৱাৰ পিছত আমুৱাই গ'ল ক'বনে বহুত মিঠা। তাৰ পিছতে সেই গুটি কেইটা উলিয়াই বোলে কঁঠালখিনি পেলাই দিবলগীয়া হ'ল আও উপায় নাই।
হয় হয় হয়। ঠিকেই আছে তেনে, মই মানে এতিয়া চাহ খ চাহ খোৱা মাত্ৰাটো মানে মই অলপ কমাই দিছোঁ দেই, মই চাহটো অলপ কমাই খাওঁ। তোমাৰ এতিয়া চাগে মই চাগে সেইত তোমাৰ পৰা এতিয়া শিকিলো মানে, মই এতিয়া জা জালমুৰি খাম চাগে, জালমু়ৰি খাব মন গৈছে।
অ', খাবা-খাবা ভাল লাগে।
হয়, হয়।
খাওঁ নহয়। এনেকে জালমুঢ়ি বুলি নহয় মই এনে
আজি-আজি তাকে মানে কি মানে মানুহবোৰে কয় নহয় আলু পৰঠা, আলু পৰঠা কৈ থাকে তাকে আজি খাম চাগে বনাই ৰাতিলে। অ', অ।
অ', ৰাতিলে আলু পঠাৰটো নে কি?
হয়।
আলুতটো ধুনীয়াকৈ বইল কৰি মছলা পচলা দি ধুনীয়াকে ভাজি লব চিঙৰা যেনেকে বস্তু ভাজে ন। চিঙিৰা যেনেকে দিয়ে তাৰপিছতে ধুনীয়াকে ভাজি খিনি আৰু অল ঠাণ্ডা হোৱাৰ পিছত আহ, ময়দা আটাখিনিতে বা ময়দাখিনিতে তুম আ-আটা দিও খাব পাৰ দিয়াচোন ময়দাটো ইমান ভাল নহয়। বা ময়দা ধুনীয়াক লাডুৰ ভিতৰতে সোমাই তাৰপাছত তুমি বে-লাহে লাহে বেলিব লাগিব যাতে ভাজিখিনি ওলাই নাযায়। পাছত আকৌ। ৰুটিখন খেকি দিবা আৰু ধুনীয়াকৈ তেল-চেল বা ঘি-চি দি পেলাই ৰিফাইন- চিফাইন দি পেলাই। হে আলু পৰঠা কোনে।
হয় নেকি সহজে আৰু মানুহবোৰে এনেই মান বহুত টান, বহুত টান বুলি কয়।
অ', বহুত এ, এনেই নহয়।
হয়, হয়।